হেল্ল' শুনিছানে?
শুনি আছো, তুমি শুনিছা?
মই শুনি আছো, উমহ ভাত খালা?
য়েছ জাষ্ট, উম উম
বঢ়িয়া বঢ়িয়া ঠিকে আছে। আৰু
বহুত খাব লৈছো বহুত শকত হ'লো আগতকে।
হয় নেকি। একো নাই একো নাই শকত হব লাগে।
নাই নাই ক্ষিনাব লাগে, গাত বেমাৰ হয় শকত হলে।
শকতটো মোক দি দিয়া।
তুমিতো পেটোৱা
তাকে মোক শকত হৈ কিনে অকমান জিম জৈন কৰিব লাগে। ৰা ৰা
অঁ, মই কেতিয়া গুৱাহাটী যাম।
তেতিয়া চাকৰি পাবা।
কেতিয়া?
তাকে পোৱাইটান হৈছে নহয়।
উম।
না আজিকালি চাকৰিয়ে নাই।
আচ্ছা।
বিচাৰি বিচাৰি পাগল হৈ গৈছো মানে। যত পাই তাতে চেলাৰি নিমিলে।
ক কোন আছে তোমাৰ ওচৰত?
নেহা বা
অঁ
ত ছেলাৰি নিমিলে। কোৱাটো বাৰু তুমিয়ে পাইছা।
গুৱাহাটীতে ভাল আছিলে নেকি বাৰু
হা।
যোৱাহেঁতেন ভাল আছিলে নেকি বা এক্সপিৰিয়েঞ্চ হোৱাহেঁতেন
কো কোনটোত?
এ অপ অপটিমেচষ্টিক
চেলাৰিটো বহুত কম হৈছে, পাঁচ হাজাৰ টকা তোমাৰ ৰেণ্টতে যাব ধৰা
আৰু তিনি হাজাৰ টকাৰ নোজোৰে তিনি হাজাৰ টকাটো, আৰে ৰেন্টতে পাঁচ হাজাৰ টকা নাযায় বাৰু মানে মই কৈছো যে ৰেন্টত ধৰা তিনি হাজাৰ মান গ'ল হা তিনি চাৰি হেজাৰ মান টকা ভিতৰত পাই গ'লো যেনিবা এহেজাৰ ভিতৰতো মোক খোৱা বোৱা নহ'ব ন গেছটো আহিব যেনিবা, উম। গেছৰ লাইটৰ বিল ধৰি লৈ পেলাই পাঁচ হাজাৰ টকা এটা ধৰিব লাগিব সেই পাঁচ হাজাৰ টকা সেইফালে গ'ল আকৌ মইতো ডেইলি তেনেকেও খাব নোৱাৰো ন
অ সেইটোৱেই
ভালকে খাওঁতেওতো তিনি হাজাৰ টকা মানে যাব। মানে গোটেই এনেই মানে এক্সপিৰিয়েঞ্চৰ কাৰণে কৰা হ'ব পইচা কাৰণে নহয়।
উম।
তাত কে নকৰাই ভাল।
অফ্লাইন পালে, কমছে কম ফ্ৰেচাৰছৰ, কমচে কম দহ -বাৰ হাজাৰ মানে হ'বই লাগে আৰু আজিৰ জামানাতটো ফ্ৰেচাৰেও ফিফটিন থাউজেণ্ড মান পায়
উম। এতিয়া মহায়ে কি কৰে।
হা।
এতিয়া মহায়ে কি কৰে বোলো।
উ মহাও বিচাৰি দিবা কথা আছিল ন, কি কি হল?
তাকে, তাকে কৈছো মাহাই কিবা কৰে।
তাতে চাই দিছে আকৌ তাত চালেতো নহ'ব ন? উমহম তোমাক লাগে এতিয়া গুৱাহাটীত তাকেই, তাত কিহৰ জব আছিলে।
এ নাজানো মলৰ জব এটা চাইছিলে।
আতচ্ছা মলৰ জববোৰ বাৰু ভালে হয় দিয়াচোন।
অ।
মানে এটলিষ্ট তোমাৰ মানে বহুত ভাল আৰু ইমান ঝামেলা নাই।
মহাৰ মতে চেলেৰিটো কম হৈছে।
কিমান?
এঘাৰ হাজাৰ নে কিমান দিছিলে বোলে।
ভালে। এঘাৰ হাজাৰ কিন্তু জাগাটো ভাল নহয়।
এ জাগাতো ভাল হয়। মানে মোক গুৱাহাটীত লাগে কিন্তু ইয়াত
হয় এইটোৱেটো, মই এটোৱে কলো মিনিংটো।
অহ, অহ।
গুৱাহাটীতো নোহোৱাই হৈছে আছে যদিও মানে ইমান কোনো চিনাকি নাই ন, যোন যোন চিনাকি আছে সিহঁতকতো সোধাই গৈছে।
হয়, হয়, হয়।
আৰু যেনেকে যেনেকে মনত পৰি আছে। তেনেকে তেনেকে সুধি আছো।
উম।
এই বিশাল তাৰ মানে আজিকালি বিশচালদাও বিজি হোৱা হৈ গ'ল ন?
বাদ দিয়া না এইবিলাক কথা।
উম।
উম।
অহ হ উহু।
ভাত কিহেৰে খালা?
আলু চবজি।
উম।
তাৰপিছত ভাত ভাত ভজাও খালোঁ অলপ।
আচ্ছা।
ওম।
উ'ম।
এই সৰু বাবু কি কৰি আছে?
খোলে চাগে মইনো কেনেকে জানিম এতিয়া কি কৈ আছো?
অ খোল নেকি? দাম তুমি টি টিভি নোচোৱা নেকি আজিকালি?
আজিকালি টিভি চোৱা নহয়।
আচ্ছা।
কামত লাগে ছন।
অ তাকে ঠিকে আছে, কৰিব লাগে কিবা নহলে কিবা এটা।
উ'ম।
মইয়ো মইয়ো, তুমিতো গমেই পাইছা আজিকালি কিমান মানে বিচনাত পঢ়াৰ লগে লগে যে ই কাহত যে টোপনি ধৰে ন। এইটো এটা কত বাৰু। এতিয়া ধৰা তুমি উহুম আঠটা মানত খোলো হা। আঠটা মানত শুই কেনেও মই নেক্সট দিনা এখন সাতটা বজাত চাৰে সাত তাৰ পিছত যে উঠিব লাগে মই উঠিব নোৱাৰো। চকু চকুৱে মেল নাখায়, এনেকুৱা অৱস্থা হৈছে। ইমান প্ৰেচাৰ বহুত, প্ৰেছাৰ দি দিছে এতিয়া।
সাতাইশ টাটোৰ পৰা কৰিছা ন?
অঁ য়েছ।
অ অ সাতাইছ টকা অ হেৰি মানে সাতাইছ টকাটো দিলা।
অঁ সাতাইছ নহয় আঠাইছ আছিলে।
অ আঠাইছ টকাটো দিলা?
আঠাইশ টকাতো দিলো।
আঠাইছ আছিলে মানে এতিয়া আঠাইছ হৈছে।
অ এতিয়া আঠাইছ হৈছে, মানে আগতে সাতাইছে আছিলে। এতিয়া আঠাইছ হৈছে হয়।
টকাই দিবা হেৰি ঊনত্ৰিশ - ত্ৰিশ দিব নালাগে।
অহঁ এতিয়াটো আঠাইছে দিলোঁ।
উ'ম উ'ম।
মইতো দুই টকা লাভ কৰিব লাগিব ন?
তাকেই তাকেই।
তাকে একোৱা না আঁঠাইশে দুপো।
তাকে।
ৱা হ।
ত্ৰিছ টকা দিনৱে বেছি হৈ যায়গে অঁ। আকৌ টাৰ্গেটটো পুৰা নহ'ব দিয়াচোন।
উম উ উ তাকে, উম উ উ
বাজেটটোও কম আছে অলপ।
বাজেটটো কম আছে।
উম উ'ম বুজিছো। তাকেহে পাৰ পিচ দিছা ন।
অঁ পাৰ পিছ।
অ'হ, অ'হ।
পাৰ পিচ মানে আঠা আঠাইছকে হেৰি কৰি আছোঁ মানে এইপিনৰ পৰা ত্ৰিছ আহি আছে ন।
অঁ অঁ অ অ অ
এইত দুটকা মোৰ লাভ হৈছে। এয়াই বচ জীৱনত চলিব কাৰণেতো অলপ অলপ হ'লেওতো কিবা নহয় কিবা এটা কৰিব লাগব ন।
উম হুম হুম, নেহা বাই কি কৰি আছে?
নেহা বাই এনেই ভিনদেউৰ লগত কথা পাতি আছে।
আচ্ছা আচ্ছা।
এহঃ উহঃ আহ ভিনদেউ আজি মানে কামত নগলে ন।
ভিনদেউৰ লগত কথা পাতি আছে মানে ভিনদেউ আহিছে নি।
নাই নাই ফোনতে।
আচ্ছা ডান। তাহলে
হু হু চু ভাল পাই এ বেলেগ ৰুমত চুচ নিজৰ ৰুমত উহঃ উহ উম উ এতিয়া শিফ্টিং হৈছে আকৌ।
কি কলা?
কম নেকি। মই আকৌ উম মানডে পৰা শুম।
কিয়?
কাৰণ ৰবিবাৰে ঢালাই আছে।
আচ্ছা আচ্ছা।
হয় দে।
টো টু
কালি শনিবাৰ ৰবিবাৰ বাপৰে অৱস্থা বেয়া হ'ব।
ৰবিবাৰে ঢালাই আছে আকৌ সোমবাৰৰ পৰা তুমি তাত কিয় শুবা?
ৰে ৰে ৰেষ্ট লাগিব ন।
এ আচ্ছা আচ্ছা।
এইটোত কলে আকৌ মানে এইটোত ইমান ভালকে বতাহও নাহে।
সেইটো কাৰণে না
তোমাৰ ৰুমটোতে শুইছে।
অঁ মোৰ ৰুমত শুম।
আচ্ছা আচ্ছা আচ্ছা।
এই এইটো বিছনাত মানে টোপনি নাহে আ গাদ্দাটো কম আছে ন। উম উ। নহ'ব ন গেটাকৈ বেছি লাগে।
হা আ হ।
মোক আকৌ গেটাতটো ভাল লাগে ন। গাদ্দিটো উহঃ অহ
মই লগত পায়েলবাৰ ৰুমতটোত শুই মেলি ভাল নাপাওঁ অ।
অ মইয়ো। মইতো মোৰ বিচনাতে বেছি ভাল পাওঁ।
কিমান দিনলৈকে আনা যায় মানে এনেকে। মই তেনেকে তেনেকে নোযোকাৰিলে মই ইমান বেয়া পাও মানে সেইডাল দি লাগিলে যিমান যো- কাই দিয়ক তথাপিতোতো কিমান দিনৰ পৰা ধূলি সোপা তেনেকেই থাকে ন।
নহয় এসপ্তাহ এসপ্তাহ তেনকুৱা মৰে মৰে ধুৱে যে।
অ অ।
তোৱা চৰাই।
জানোঁ মই দেখোন যেত- তিয়া যেতিয়া যাওঁ পাইল বা ৰুমত সেইখন বেডশ্বীট দেখিয়ে থাকো।
না না চেঞ্জ হয়।
অহ পাইল বাই কেনেকে এ উ মানে কুকুৰ বিলাক ইমান হেৰিকে চুই দিয়ে চুই মেলি লৈ মানে কাপোৰে চাপোৰে লাগে মই বৰ অশান্তি পাও কুকুৰ বিলাক লগত এই
উম। তাকেই মইতো মই যেতিয়া টাচো কৰো মই লগালগ ধুবই লাগব হাত নহ'লে মো অশান্তি থাকিব যায়।
মোৰ আগৰ পৰাই
অখাইত ন
মইতো এতিয়াহে মানে অলপ তাচ কৰা হৈছো মানে আগতেতো ইমান ইমান টাচ কৰা নাছিলোঁ।
কৰা নাছিল।
মুখতে মানেম নালাগে, মই মানে বেয়া পোৱা হৈ গৈছিলোঁ কাৰণ কিয় জানানে? মানে মই ইমান পুহিছো ইমান পুহিছো মৰি মৰি যায় সিহঁতে এতিয়া থাকিছে দে
আমাৰো নামানে
এতিয়া মানে ঠিকে আছে ক'ব গ'লে।
উম।
মানে আগতে মই আনিছিলোঁ মৰি মৰি যায়।
হা হা হা
আচ্ছা মই ৰ'বা তোমাক কল কৰি আছো হা একচে-
ঠিকে আছে অদা